হেল্ল
অ নমস্কাৰ
নমস্কাৰ
উম কি নাম আপোনাৰ
মোৰ নাম শুভম তোমাৰ নাম
মোৰ নাম প্ৰিয়ংকা
আচ্ছা
ক'ৰ পৰা কৈ আছে আপুনি
মই গুৱাহাটীৰ পৰা।
গুৱাহাটী ক'ত থাকে
বেলতলা।
কিবা জব কৰি আছে নে বিজনেছ
অ মই জব কৰি আছো।
অ আচ্ছা।
উম তুমি কি কৰিছা
মইটো আগতে স্কুলত পঢ়াইছিলো এতিয়া গেপ হৈ আছে এতিয়াতো ঘৰত বৰ্তমান কচিং কৰাই আছো।
উম
উম
আচ্ছা। কত কচিং কচিং মানে ঘৰত নে এই
ঘৰতো ঘৰতো কৰাও আৰু বাহিৰত যাই কিনিও কৰাও মানে।
আচ্ছা আচ্ছা
উম
তাৰপিছত অ অ গ্ৰেজুুৱেচন কমপ্লিট হৈ গ'ল
উম মাষ্টাৰ কমপ্লিট হৈ গ'ল মোৰ।
মাষ্টাৰ্ছ আচ্ছা ষ্ট্ৰিম
ষ্ট্ৰীম আৰ্টছ।
হয়
অ
কোন ইয়াৰত কমপ্লিট হ'ল গ্ৰেজুৱেচন
গ্ৰেজুৱেচন টো মোৰ টু থাউজেন টুৱেটি থ্ৰী।
অ চেইমিং।
অ তোমাৰো
অ মোৰ টুৱেণ্টি থ্ৰীত হৈছে কৰোণাৰ কাৰণে টুৱেণ্টি থ্ৰীত হৈছে। নহলে টুৱেটি টু তে হৈ গল হয়।
অ আচ্ছা আচ্ছা।
উম উম গৰম কেনেকুৱা পৰিছে
গৰমটো কবা নকবা আৰু বেছি দিছে আজি।
উম
আজি বহুত গৰম অ আজি ৰাতিপুৱা মৰ্ণিঙতে ছয়টা না পাঁচটা বজাত তেতিয়া ইমান ৰ'দ দিছে এনেতো পতককে পাঁচতাত চকু নুখুলে আৰু কিন্ত আজি চকু ফুলি গ'ল আৰু পাঁচটাতে
গৰমে চকু ফুলাই দিলে
সেইটোৱে পুৰা খিৰিকী দি পুৰা একেবাৰে তাপ মাৰিছে চকুত
অ তোমাৰ ঘৰ ক'ত জ্যোতি কচি
অঁ' জ্যোতিকুছী শংকৰ হোটেল
অ গৈছিলোঁ জ্যোতি কুচিৰ ওচৰতে বচোন ধাৰা কিবা ফ্লেট এটা হৈ আছে ন শংকৰ তলত অলপ ভিতৰত সোমাই কিনে।
অ'এটা নতুন এটা হৈ আছে।
সেইটো প্ৰজেক্ট লৈছিলোঁ মই বাট মানে এৰিলো কেলে গৰমত চাইট চুপাৰভেজাৰ দিছিলে মোক
আচ্ছা আচ্ছা
উম এসপ্তাহ গৈছিলো আৰু এ ইমান দূৰ আৰু ইমান
অ আপোনাৰ সেইপিনেদি দূৰ হৈ যায় ন আৰু গৰমৰ বতৰত নোৱাৰিও অ সঁচা
ভৰি পৰে
উম উম
সেই কাৰণে আৰু এই তেতিয়া কামাখ্যা আম্বুবচী আম্বুবচী মেলা চলি আছিলে ইমানেই ভিৰ য'ত ৰাস্তাটো তোমাৰ মই উলুবাৰি পৰা গৈছো উলুবাৰীৰ ৰুম আছে উলুবাৰীৰ পৰা গৈছোঁ য'ত চল্লিশ মিনিট হাৰ্ডলি লাগে তাত দেৰ ঘন্টাৰ ওপত লাগি গ'ল
অ
ইমান ভিৰ আছিলে আৰু ডেইলি ইমানদূৰ যাব নোৱাৰি ন
নোৱাৰি নোৱাৰি আৰু গৰম যিহে পৰি আছে যোন মানুহে আধা ৰাস্তাতে বেহুচ হৈ পৰিব
উম গাড়ী কিমাননো চলাবা
গাড়ীওটো হিট হৈ যায় পুৰা
উম
এচিও কাম নকৰা হৈ যায় ভিতৰত
ন এচি নহয় মোৰ স্কুটি আছে কৈছো মানে কিমান উম কিমান ব বতাহ কিমান চাৰ্ভাইভ কৰিব আৰু হেলমেট
সেইতোৱে হেলমেটতোটো আৰু পিন্ধিব নোৱাৰে গৰমত
উম আমাৰ ইপিনে ইমান এইটো নাই হেলমেটৰ এইটো মানে গৰম বেছি পৰিলে হেলমেটৰ এইটো নাই কেলে নাই মানুহ এটা থাকে ন মোৰ ঘূৰাই পৰিব প্ৰেছাৰ হৈ থাকিলে হেলমেটৰ কাৰণে ৰিক্স হৈ যায় ন সেইকাৰণে আমাৰ যোৰহাট ডিষ্ট্ৰিকৰ মানে ইমান হেলমেটৰ ইছুটো নাই
নাই
উম ত য'ত আজি আজি বন্ধ গৰম বন্ধ দিলা নেকি ক্ৰছিং
ক্ৰছিং মানে এনেতো বন্ধ নিদিও গৰম বন্ধ মানে মোৰ আগত মোৰ সৰি ম ঢুকাইছে।
শাহুৰি ঢুকাইছে মানে বিয়া পাতিলা নেকি তুমি।
অ' মই মেৰেট হয়।
অ' আচ্ছা আচ্ছা।
অ'।
মই ভাবিছোঁ পতকে শাহুৰিক ঢুকাইছে বুলি কৈছে মোক। উম।
মোৰ ইমান জল্দি বিয়া নহ'লে হয় বাট কি ক'ম, হৈ গ'ল আৰু। আমি আমাৰ বিহাৰীত মানে জল্দি হৈ যায়। এটা এইজ লিমিটতে অ' মই বিহাৰী হয়।
অ মোৰ মা বিহাৰী হয়।
নহয় মোৰ পুৰা ফেমিলি বিহাৰী হয়।
মা বিহাৰী হয় আমি বেংগলী হয়। মা বিহাৰি হয় ইণ্টাৰকাসষ্টৰে লাভ মেৰিজ কৰণ।
অ আচ্ছা আচ্ছা, ঠিকে আছে। আজিকালি চলে চব। পিছে তোমাৰো আছে নে নাই কোনো।
না। গৰমত নিজে নাই নাই নাই।
উম।
গৰমত নিজকে ৰাখিব নোৱাৰি।
অ'।
উম! নিজৰ নি নিজে কেতিয়া উঠো কেতিয়া খাওঁ নিজৰে ঠিক নাই আকৌ ৰাখি দিলে, লগত ৰাখি দিলে। তাকোতো ৰাখিব লাগিব ন।
আৰু পিছে ফেমিলিত কোনে কোনে আ
আছিলে নাই বুলি নাই আছিলে, বাট আনফৰ্চুনেটলি চি ইজ নো মৰ ইন দা ৱৰ্ল্ড।
অ' কি হৈছিলে।
অসুখটো।
চ' চৰি মই বেকাৰ এই
উম, নাই নাই নাই এ এইটো একো ইছু নাই। এইটো তুমি সুধিলা, নেজানা ক'লো এইটো বেলেগ কথা। ট'পিক উঠোৱা মানে মানুহে সুধিলে গ'ম পায় ন' এনে থৰি গ'ম পাবা এতিয়া তুমি কি, ভগৱান নহয় নহ।
এতিয়া মোৰ ট'পিক উঠিছে বুলি মইয়ো সুধি দিলো। এতিয়া বেয়া নাপাবা দে।
নাই নাই নাই একো বেয়া নেপাওঁ। উম। অৰজিনেল ঘৰ গুৱাহাটী নে বেলেগ ক'তো।
মোৰটো জন্ম এতে হৈছে, ত' মইতো সৰুৰ পৰা ডাঙৰ এতে হৈছো, পঢ়িছো লি কৰিছো এতে। আৰ মোৰ মা দেউতা মানে এনে গাঁৱৰ হয়। চাপৰা চিনি পায়? বিহাৰ।
বিহাৰ চাপৰা।
অঁ চপৰা।
আচ্ছা।
তোমাৰ মায়ে চিনি পাব দিয়া।
হু হু ময়ো চিনি পাওঁ। ময়ো চিনি পাওঁ, হ'ব। ময়ো চিনি পাওঁ।
নহয় মই ভাবিছোঁ তুমি যোৱা নাই নেকি? সেইকাৰণে।
অ' যোৱা নাই বুলি চিনি নোপাম নিকি?
এনেই গাঁৱত গৈছ নে নাই ফুৰিব?
গাঁৱত যোৱা নাই ফুৰিবলে।
যোৱা নাই?
না
যাবা? কেতিয়াবা, গাঁৱৰ অঁ গাঁৱৰ বতৰটো কিন্তু বেছি ভাল।
গাঁৱৰ বতৰ বেছি ভাল নেকি?
ভাল মানে, তাতে ইয়াতকেও বেছি গৰম তাতে। ইয়াতে কি গৰম আছে, গাঁৱত বিহাৰতটো আৰু বেছি গৰম আছে।
অ' আছেতো বিহাৰ গৰম, গৰমটো এইপিনে বহুত পৰি থাকে ন'।
উম বহুত। আমাৰ এইতোত তথাপিও গছ -গছনি বহুত আছে, পাহাৰ চাহাৰ আছে। গাঁৱৰ এৰিয়া চাইডেতো আপোনাৰ পাহাৰো নাই।
তুমি বা গাঁৱৰ কথা কৈছা, বেলতলাতে বতাহ মাৰে। একো নাই। অকল ঘৰ ঘৰ। এজনৰ ঘৰৰ লগত আৰু এজনৰ ঘৰৰ লগোৱা আমাৰ এইপিনে যোৰহাটৰ পিনে ঠিক আছে। আমাৰ ইপিনে গছো আছে। ছে ঘৰো আছে বতাহও আছে চব আছে। বাচ এইটোত টাইম হ'লে আৰু বিন্দাচ যদি চ ছুটি থাকে বা মানে কোনোবা ধৰা কলেজো নগ'ল সেইকিটা বহি কিনে কেঁচা আম কাটি পিনে আৰু বহি গ'লে হ'ল। কেঁচা আম তিয়ঁহ কাটি কিনে বহি গ'লে হ'ল আৰু। জামবুঢ়া পালে জামবুঢ়া সেইকিটা পালে হৈ গ'ল আৰু।
উম।
বিন্দাস লাইফ কটি কাটি যায় আৰু খাই খাই লুডু খেলি খেলি।
হ কজ আৰু স্কুল টাইমে বেষ্ট আছিলে, এতিয়া আৰু লাইফ বাকী আছে মানে হৈছে লাইফত এল লাগি হৈছে।
হে
চা একো কৰিব ইচছা নাই মইতো ভাবি আছো কেতিয়া মই জব। পাম কেতিয়া কি হ'ব মোৰ? স্কুলৰ তিচিঙৰ জবটো এৰাৰ পিছত মই বেছি প্ৰবেলেমতে পৰি আহিছো।
অঁ-অঁ! হাজবেণ্ডে কি কৰে?
হাজবেণ্ডে মোৰ ডান্স টিচাৰ হয়।
টেনচনে নাই দেখোন ডান্স মাৰিলেই হ'ল আৰু।
ডান্স কৰো মই কেতিয়াবা। যাওঁ কেতিয়াবা-কেতিয়াবা ক্লাছত। ছেটাৰ্ডে, চানডে আৰু থ্ৰাচডে থাকে আমাৰ। থ্ৰী ডেজ থাকে ক্লাছ।
উম! আজিতো আছে যাবই পাৰা দেখোন।
উম নাযাওঁ মই ইমান গৰমত কোনে যাব।
মই নাযাওঁৱে ব একমাহ, দেৰমাহে হ'ল মই যোৱাই নাই। ডান্স ক্লাছ যাব
মোকো শিকাই দিব ক'বা চোন।
আহিবা আমাৰ ইয়াতে আমাৰ ইয়াতে জ্ঞান স্কুলৰ অপজিত অপজিত নহয় জ্ঞান স্কুলৰ ওচৰ আছে। শিল গল্লিৰ অপজিতত আছে আমাৰ ডান্স ইনষ্টিটিউচন।
উম! ফ্ৰী থিকিম আকৌ এ ফ্ৰি চ নিদিওঁ।
অঁ হ'ব দিয়া আহিবা এদিন-এদিন, দুদিন তোমাক ফ্ৰিয়ে শিকাই দিম দিয়া।
অ! এদিন-দুদিনত ডান্স শিকি যায় নি মানুহ?
মইতো নাজানো। তুমি যদি অলপ বেচিক-বেচিক ষ্টেপ যদি শিকা তেনেহ'লেতো অবিয়েচলি পাৰিবা।
উম-উম! বেচিক-বেচিক ষ্টেপচ শিকি নহয়-নহয়-নহয় বেচিক-বেচিক ষ্টেপ শিকি পিনে বোলে নাচিব কলে বোলে কোনোবাই হা মই বেচিক ষ্টেপ কেইটা দে খুৱাই দিলে হ'ব নেকি? ডানসটো হৈ গ'ল আৰু কমপ্লিট।
নহয় শিকিলে তোমাৰতো সময় লাগিব শিকিব। এতিয়া তুমি একদিন, দুই দিনতো শিকিব নোৱাৰিবা। এনেই তুমি ডান্স কৰা নে নকৰা ইণ্টাৰেষ্টেড আছে নে নাই?
উম! কৰো।
কৰা তুমিও ডান্স কৰা নেকি? শিকিছিলা আগতে?
টিকটক-টিকটক ওলোৱাৰ পিছত পুৰা ডান্স শিকি গৈছো আৰু।
বাহ
ভালে। কৰিব লাগে ময়োতো আগতে সৰুতে ইণ্টাৰেষ্টেড। নাছিলো কিন্তু এতিয়া মানে ইন্টাৰেষ্টেড হৈ গ'লো আৰু।
হ'ব এতিয়া তুমি কৰা নেকি টাইম হৈ গল হ'ব।
অঁ! দিয়া ঠিক আছে মই কৰিছো।